অ কি কৰি আছা
আচৰবা এনে তুমি কি কৰিছা
অ ময় এনেই আছো বাকী ভাত পানী খালাানে নাই
নাই ৰবা ভাত খোৱা নাই তুমি হালা নেকি
মইো খোৱা নাই বাৰু খাম আৰু অকনমান দেৰিকে বাকী বতৰ কেনেকুৱা হেল্ল'
হয় কোৱা
অ মই কৈছো মই সুধিছো যে বতৰ কেনেকুৱা বাৰু এইফালে
বতৰ মানে বহুত গৰম দিছে ইয়াতে তোমালোকৰ পিনে কেনেুৱা
আমাৰো ইয়াতে গৰমেই বাৰু কিন্তু আকাশখন ইমানো ঠিক নহয় মানে ডাৱৰীয়া কৰি আছে বৰষুণ দিব চাগে ৰাতিলে হয় বাকী তুমি মোবাইলত তুমি এনে কি মোবাইল ইউজ কৰি আছা বাৰু
অ মই মই ৰিয়েলমি
আচ্ছা আচ্ছা এইটো ভালে হয় হয় মানে মবল নামে সুধিছো বাৰু
হয় হয় ৰিয়েলমি হয়
অ ৰিয়েলমি বাৰু এনে খুব ভাল মোবাইল বাৰু আজালিমাৰমাৰ তুমি ভাবা নে তুি মাইল চ মলৰ জতে আমি যিখিনমাৰ লাভান হৈছো বা তমাৰ আমি মোবাইলৰ মোবাইলৰ কাৰণে আমাৰ বহুতখিনি সময় লোকচান হৈ আছে যেনে ধৰা আমি দিন ত আগতে আমি কি যদি কিবা মা দেউতাক সহায় কৰি দিছিলো ঘৰত আজিকালি আমি দিনটো মোবাইল চাই কটাও, কেতিয়াবা এনেকুৱা ভাবিছানে তুমি? উম, কোৱাচোন তুমি কি ভাবা? হেল্ল'।
হয় কোৱা।
অ', মানে মই সুধিছো যে তুমি কি ভাবা সেই ক্ষেত্ৰত মানে আজিকালি মোবাইলটো পোৱাৰ পিছত তোমাৰ কেনেকুৱা কি হৈছে? কিবা কিবা চেঞ্জ পৰিৱৰ্তন।
চেঞ্চ মানে ক'ব গলে মোবাইলটোৰ কাৰণে ভালো হৈছে মানে বেয়াও হৈছে এনেকুৱা হৈছে। তে আৰু মানে মোবাইলটোৰ পৰা মানে বহুত কথা শিকিবও পাৰি আৰু বহুত মানে সেইব আৰু ভালো হয় বেয়াও হয় আৰু এনেকুৱাই আৰু মানে।
হয় হয় ঠিক কথা কৈছা, বৰ্তমান আমি কৰ'বাত নহয় ক'বাত যেন মানে আমি বিপদতো পৰিছো মোবাইলতটো ইউজ কৰাৰ ফলত যেনে ধৰা আজিকালি আমি মোবাইলত বিভিন্ন ধৰণৰ স্কেম হৈ আছে আমি ইনষ্টাগ্ৰামৰ ৰিল এটা চালে ৰিলটোত তোমাৰ আহি যায় যে এক টকা দিয়ক আৰু গোটেই চিৰিজ খ চাওক তাৰ ফলত মানে আমাৰ বেংকৰ পৰা পইচা এক টকাটো দিয়াৰ ফলত আমাৰ পাঁচশ নিৰান্নব্বৈ টকা গুচি যায়।
হয় হয়, আচলতে মানুহবোৰেও মানে সেই লোভত পৰি কিনে মানে বিপদত পৰে আৰু। আৰু এনেকুৱা হয় আৰু।
হয় হয় লোভৰ ফলত আমি বিপদত পৰিবলগীয়া হয়, বাকী তোমাৰ তুমি বাৰু তেনেকুৱা কেতিয়াবা লাভ লোকচানত মানে পৰিছেনে?
তেনেকুৱা মানে বিপদত পৰি পোৱা নাই বাৰু আজিলৈকে। মানে মোবাইলটো ইউজ কৰো যদিও মানে ইমান ইউজ নকৰো আৰু মানে।
অ ঠিকে আছে বাৰু অকণমান সীমিত ভাৱে অলপ সীমিত সীমিত থাকিলে ভাল আৰু ধৰা তোমাৰ এতিয়া অনলাইন আহাৰ পৰা তোমাৰ কি সুবিধা হৈছে আগতে যেনেকে তোমাৰ মানি বেগ আছিল বা পাৰ্চ আছিল আমি পাৰ্চ বা মানি বেগবিলাক ৰাখিছিলোঁ। তাৰ ফলত মানে সেইবিলাক মানে শেষ হৈ গৈছিল মানে ত শেষ হৈ গৈছিল ম মই এইটো ক'ব খুজিছো যে আমাৰ চুৰ আদি সোমাই বা কেতিয়াবা সেইবোৰ আমাৰ পৰা কাঢ়ি লৈ গ'ল তাৰ ফলত আমাৰ কি হ'ল লজ হৈ গ' গোটেই মানিেগত থকা আধাৰ কাৰ্ড পান্ গোটেইখিনি হেই গ'ল আজিকালিৰ্তমান আমি কি কৰো মোবাইল ত মোবাইলত অহাৰ পিছত আমি মে মানি বেগ আদি ন নল মে আমি কি কৰো কাৰন তোমাৰ সেইখিনি বস্তু তুমি আমি হেৰিতে পাই গৈছি ন, ধৰা আমি তোমাৰ জিপে' আছে ফোন পে আছে, এইবোৰো পৰা আমি পইচা বোৰ জমা থৈছোঁ, হয়নে?
হয় হয় হয় তুমি ঠিক কথাই কৈছা, হয় বাৰু আমি মোবাইল মানে আমাৰ কেনেকুৱা হয়, কেনেকুৱা হয় মানে আমাৰ কোনোবা আপোনজন মানে বাহিৰত আছে এনেকুৱা হয়, আমি মানে তেওঁৰ লগত সদায়তো মানে অহা অহ যোৱাটো নহয় তেনেক হলে আমি দিনত এনেকে আমি ভিডিঅ' কল কৰি কথা বাৰ্তা মানে পাতিব পাৰো নে। সেই
হয় হয় হয় ধৰা কোনোবা এতিয়া ধৰা তোমাৰ ৰাতি দশ টা বজাত তোমাৰ ডিউটিৰ পৰা ঘৰলৈকে আহি আছে, তেতিয়া আমি এনেকৈ ফোন চোন কৰি খবৰ ল'ব পাৰোঁ যে কিমান পালি। কিমান পোৱা নাই এনেদৰে আমি মানুহজনৰ লগত তোমাৰ মানে এটা কন্তেকট থাকিব পাৰোঁ। তেতিয়াহে মানুহজনৰ প্ৰতি আমাৰ চিন্তাটো দূৰ হৈ থাকিব ধৰা যে নহ'লে আজি যদি মোবাইল নাথাকিলে হয় এটা চিন্তা হৈ থাকিলে মানুহজন বা কেতিয়া আহিব কিমান বা পে আজি মবাইলতটো থকাৰ লগে লগে আমাক তেখেত তে প্ৰতিটো সময়ত তে আমাক খবৰ দি থাকিব পাৰিছে যে মই যাম আজি ভাত খালো টিফিন টিফিনত আজি এইটো এইটো আনিছো কিবা আনিছে তে আানে খবৰ পাই থাকিব আৰু হয়নে নহয়?
এই মোবাইলতটো হোৱাৰ পৰা মানে এনেকুৱা হৈছে কিছুমানে কিছুমান ঠাই মানে চিনি নাপ পায়ে মোবাইলতোৰ কাৰণে মানে লোকেশচনত মানে এনেক জি পি এচ ট্ৰেক কৰি কিনে মানে এনেকে মানে ঠাই বোৰ মানে চিন পায় আৰু এনে কোৱা হয় মানে কাৰোবাক নুসুধিলেও মানে এনেকে যাব পাৰি আৰু মানে।
হয় হয় আৰু আচলতে কি হয় তোমাৰ মেপ বোলা যিটো বস্তু আছে তোমাৰ গুগল মেপ গুগল মেপৰ সহ তুমি ঠিক কথা কৈছ মোৰো বু এনেুৱা হৈছে। বাৰ মানে ক'বাত গৈছিলো তোমাৰ বৰ্তাহ হতৰ তাত গৈছিলো বৰ্ত হতৰ তাত যাই পেলাই। অঁ তোমাৰ ঘৰটো চিনি পোৱা নাছিলোঁ লস্তত বৰ্তায়ে যেতিয়া মোক ৱাটছএপত লাইভ লোকেশ্যন টো দিছে। মই ডাইৰেক্ট বৰ্তাহঁতৰ ঘৰ যাই উপস্থিত হৈছোঁ মানে। বহুখিনি সায় হৈছেতিয়া তুমি ক নিচিনাকৈ আৰু ধৰা তোমাৰ পঢ়াৰ ক্ষেততো বহুখিনি সায় হৈছে তুমি কি পঢ়াৰ ক্ষেতত। আমি আজিকালি অনলাইন ক্লাছ কৰো নহয়।
অ হয় বাৰু আৰু মানে। কভিডৰ টাইমত তেনেকুৱা হৈছিল পঢ়া পাতিবিলাক মানে চব তল পৰি গৈছিল নহয় তেতিয়া। মানে এনেকে হোৱাটছএপত এনেকে অনলাইন ক্লাছ দিছিলে ন। ত সেইবোৰ মানে সুবিধা হয় আৰু আৰু আজিকালি এনেকুৱা হৈছে। কলেজ হওক স্কুলত হওঁক মানে এনেকে গ্ৰুপ খুলি দিয়ে ন তাত মানে এনেকুৱা হয় যদি। মানে স্কুল বা কলেজত মানে যোৱা নাযায়। তেতিয়াাহ'লে মানে কপিবোৰ ইয়াতে দি দিয়ে ন এনেকুৱা হিচাপত মানে। সেবত চাব গলে মানে ভালে আৰু।
ঠিক কথা কৈছা আৰু তুমি বাৰু। হয় তুমি বাৰু এনে অনলাইনত জিপে ফোনপে এইবোৰ ইউজ কৰা নে।
হয় হয় কৰো কৰো।
হয় তুমি কি ইউজ কৰা এনে।
মই এই জিপে ফোন পে বাৰু দুয়োটাই আছে।
আচ্ছা আচ্ছা।
বলা।
মই মানে তোমাৰ ফেমপে ইউজ কৰোঁ দিয়া যিটো তোমাৰ নিকি বেংকৰ লগত তোমাৰ কোনো ধৰণৰ লিংক। বা কানেকশ্যন নাথাকে, মই সেইটো এপ্ ইউজ কৰোঁ। কাৰণ মোৰ ঘৰৰ পৰা মানে, এতিয়ালৈকে বেংকৰ লগত লিংক থকাত। কোনো ধৰণৰ যেনেকা তোমাৰ জি পে, ' ফোনপে, এইবোৰ ইউজ কৰিব মানে এতিয়ালৈকে পাৰ্মিচন দিয়া নাই। কাৰণ আমাৰ যিটো বয়স ন? সেইটো বয়সত মানে পইচা হাতত বাছি নাথাকে। ত' মোৰ হাততেৰেও হয়টো সেইটো হ'ব পইচা উৰি যাব সেইকাৰণে মই মানে ফেন পে ইউজ কৰোঁ। যিটো নেকি, যিটো নেকি মানে আমাৰ ভাল যিটো বাঢ়ি অহা যিটো আমাৰ এছাম ন? আমি আমি যিটো বাঢ়ি অহা টিনেজাৰ, ত আমাৰ কাৰণে এটো এপ মানে বেষ্ট মানে বুজিছা।
ঠিকে কৈছা,
আৰু বাকী এনে তোমাৰ ভৱিষ্যতলৈকে আৰু কি ফোন ল'ব ইচ্ছা।
ভৱিষ্যতে তেনেকুৱাকে মানে ভাবা নাই বাৰু, এতিয়া যিটো মানে চলাই আছো বৰ্তমান। এইটোৱে বাৰু, ভাল মোৰ হিচাপত আৰু
হয়', হয়', কেমেৰা আদি ভাল কেমেৰা কোৱালিটি আদি ভাল বোলো।
অ', হয়', হয়', মোৰ হিচা হিচাপত ঠিকে আছে বাৰু, কিন্তু তুমি কি ফোন ললা।
অ', মোৰ আহিছে তোমাৰ অপ্প' ৰেন' ছিক্স প্ৰ'। ফাইভ জি মোৰো, ভালেই দিয়া গোটেইখিনি মোৰ বেছি দিন হোৱা নাই লোৱা আৰু মোৰ কেমেৰা আদি গোটেইখিনি ভাল। আৰু, অ', তোমাৰ এটা মোবাইল মোৰ মবাইল টোৰ তোমাৰ মানে কেমেৰাটো ভাল। ফ্ৰন্ কেমেৰাটো অকণমান মই ইমান এটা ঠিক পোৱা নাই বাৰু, বাকী এনেই মোৰ অল অভাৰ ইচ গুড।
অ', তুমি বিচাৰাটো কিবা বেলেগ। ফোন লোৱা মানে ভাবিছা নেকি লোৱা কথা।
মই তোমাৰ ভৱিষ্যতে, মই ভাবিছোঁ তোমাৰ নতুনকে ওলাইছে হা এইটো গুগল পিক্সেল বুলি। মই সেইটো লম ভাবিছোঁ কিন্ত সেইটো মানে প্ৰাইচ বহুত হেভি হৈ যায়। তোমাৰ ফিফটি থাউজেন্ড, তোমাৰ ফিফটি থাউজেন্ডৰ ওপৰত মানে পঞ্চাছ হাজাৰৰ ওপৰতে পায়। ত ভাবিছোঁ। ভৱিষ্যতলৈকে যদি ক্ষমতাশালী হওঁ চাগে ল'ম চাগে ইচ্ছা আছে মানে।
ঠিকে আছে বাৰু, তুমি যাতে ভাবি চাই তোমাৰ মানে ভাৱটো পূৰণ হওঁক আৰু, সেইটোৱে বিচাৰো।
উ', বাকী বাকী তোমাৰ এনে অনলাইনৰ ক্ষেত্ৰত তোমাৰ কেনেকুৱা, ইচকেমত ইচ্কেম হৈছে নে? তোমাৰ লগত অনলাইন কৰাৰ কাৰণে তুমি বহুত ডাঙৰ বিপদত পৰি গৈছা। কিবা এটা অনলাইন তোমাৰ ধৰা চাত জি পি টিয়ে হওঁক বা কিবা হওঁক বা হোৱাটছআপত কোনোবাই তোমাক ফ্ৰড মানে মানুহ এজনে মেছেজ দিছিলে। এইটো কৰক এইটো কৰক হেল্থ ইঞ্চুৰেঞ্চ কিবা কিবি এল আই চি আ এনে এনে ধৰণে তুমি কেতিয়াবা বিপদত পৰিছা নে? অনলাইনৰ জৰিয়তে।
নাই বাৰু এতিয়ালৈকে মোৰ তেনেকুৱা হৈ পোৱা নাই। আচলতে মই নকৰো আচলতে।
কি কৈছা?
মই আচলতে ইমান মানে মোবাইল ইমান ইউজ নকৰো মানে। এইবোৰৰ পৰা মই দূৰতে থাকো একচুৱেলি।
হয়, হয় অলপ দূৰত থাকিব লাগে বাৰু। বাৰু আজিকালি তোমাৰ অ' বহুখিনি সুবিধা আছে। দিয়া তা মোবাইলত। এটা মোবাইলত তোমাৰ কেমেৰা আছে মই কোৱাৰ নিচিনা। এটা মোবাইলত তোমাৰ এটা মোবাইলে তোমাৰ এখন ঘৰ চলাব পাৰে। যেনেকুৱা মোবাইলত তোমাৰ বিভিন্ন ধৰণৰ প্লেটফৰ্মচ আছে ইউ টিউব, ফেচবুক, ইনষ্টাগ্ৰাম হা ইনষ্টাগ্ৰামত আমি প্ৰমোচন কৰো আজিকালি বহুতে ভাত খাই আছে। এখন হোটেল এখন খুলিলে হোটেলখন প্ৰমোচন কৰি দিলে বা হোমষ্টে এখন খুলিলে হোমষ্টেখন প্ৰমোচন কৰি দিলে। আহ এনেকে বহুতে সেই টকাৰে ভাত খাই আছে গ'ম পাইছান? মানে দৈনন্দিন জীৱনত সেইবোৰে সহায় কৰিছে। কি কৈছা কোৱা?
কৰা বেছিকৈ?
মানে কোনটো আচ্ছা, অ' মোৰটোত ক'ব গ'লে মোৰ ফেচবুকটো মোৰ নাই। আছিলে এটা সময়ত যেতিয়া সৰু আছিলো আৰু। তাৰপৰা ফেচবুকটো কি জানা ফেচবুক সোমালে কি হয়। ফেচবুকত মানে ফেচবুকটো মানে ফেমিলি এপ বুলি ক'লে ভুল নহ'ব চাগে। কাৰণ ফেচবুকত তুমি ককা, আইতা, খুৰা খুৰী খুৰাৰ পুতেক, খুৰাৰ জীয়েক বৰ মাৰ পুতেক বৰমাৰ জীয়েক গোটেইবিলাকক তুমি লগ পাবা ফেচবুকত। কিন্তু-কিন্তু-কিন্তু-কিন্তু ইনষ্টাগ্ৰামত ইনষ্টাগ্ৰামত তুমি ককা আইতা আজি পাই বাৰু। কিন্তু খুব মানে নিয়মিত ভাবে খুব কম। ত' সেইকাৰণে মই ইনষ্টাগ্ৰাম চলাও। ফেচবুক মোৰ নাই আৰু হোৱাটছএপত হোৱাটছএপতটো সকলোৰে থাকে দিয়াচোন।
হয়, হয়, হয় এইটো হয়, হয় বাৰু।
উম, বাকী তুমি কোনটো এপ ইউজ কৰা?
মোৰ বাৰু হোৱাটছাপে আছে এতিয়ালৈকে মই ফেচবুক খোলা নাই বাৰু।
আচ্ছা, ইনষ্টাগ্ৰাম?
নাই নাই বাৰু।
আচ্ছা, আচ্ছা অ' তুমি মই এতিয়ালৈকে তোমাৰ কথা পাতি ধৰিব পাৰিছো যে তুমি কিন্তু খুব ভাল ছোৱালী আৰু তুমি এইবোৰৰ পৰা খুবেই যেন দূৰত থাকা আৰু মানে ভাল লাগিল।
হয়, হয় মই ইমান মানে ফোন ইউজ নকৰো আচলতে। মানে যিখিনি লাগে মানে যিখিনি প্ৰয়োজন সেইখিনি কৰো তাতকে বেছি নকৰো বাৰু।
আচ্ছা বাৰু তেনেকুৱাই হ'ব লাগে বাৰু ধৰা তোমাৰ মানে মই ক'ব খুজিছো যে তেনেকুৱা বেলেগে মানে সকলো বস্তু লিমিটত থাকিলে ভাল মানে। ত' আমাৰ ভ পিছৰতোলৈকেও ভাল আমাৰ দৈনন্দিন জীৱনতো ভাল। বাৰু ৰাখিছো আজিলৈকে এৰিছো দিয়া নে কি কোৱা?
অ', তোমাৰ লগত কথা পাতি ভাল লাগিল বাৰু।
হয়। মোৰো ভাল লাগিল বহুখিনি কথা শিকিলো তোমাৰ পৰা।
হয়, মইয়ো শিকিলো দিয়া।